কি চানলে শুনিছানে তুমি।
অ' শুনিছো-শুনিছো, কোৱা-কোৱা।
অ' কি কৰিছা পিছে।
এনেই বহি আছো ৰবা ফোনটোতে ইনষ্টাগ্ৰাম, ফেচবুক খুলি কিনে বহি আছো তুমি কি কৰি
হয় এনেয়ে এনে আছো আৰু মোবাইলটোকে খুচৰি আছিলো।
অ'-অ' নাই ভাত খোৱা নাই ৰবা, ভাত বনাই আছে মায়ে। খাম আৰু দেৰিকে অলপমান তুমি।
ময়ো খাম অলপ দেৰিকে আৰু এই গৰমতে খাব ইচ্ছা যোৱা নাই।
তাকে
তাকেই মোবাইলটো খুচৰি থাকোতে তাকে বুলো মোবাইলটো খুচৰি থাকোতে পৰিয়া- পৰিয়ালৰ মানে কিবা মই ভিডিঅ' পালো তাকে ভাবিলো তোমাৰ লগত আজি পৰিয়ালৰ গুৰুত তোৰ ওপৰতে কথা পাতো নেকি?
অ' খুব ধুনীয়া এটা বিষয় তুমি আজি বাছি লৈছা দেই কাৰণ পৰিয়াল হৈছে। পৰিয়াল হৈছে, আমাৰ সমাজৰ মূল-মূল ভেটি আৰু এজন ব্যক্তিৰ জীৱনৰ প্ৰথম সম শিক্ষা পৰিয়ালৰ পৰা আৰম্ভ হয় দিয়া চোন, কোৱাচোন বাৰু পৰিয়ালৰ মানে গুৰুত্বৰ বিষয়ে।
অ' পৰিয়ালে আমাৰ ধৰা শিশু বিলাকক ভাল আচৰণ হওক, শিষ্টাচাৰ নীতি-নৈতিকতা আৰু জীৱনৰ মূল্যবোধ শিকাই, আমাৰ ধৰা পিতৃ- মাতৃ হক। ককাই ভাই-ভনী আৰু জ্যেষ্ঠসকলৰ মৰম-স্নেহে আৰু পৰামৰ্শই জীৱনটো সুন্দৰ কৰি তোলে। পৰিয়ালৰ মানে পৰিয়ালৰ আমাৰ। বৰ্তমান দৈনন্দিন জীৱনত যথেষ্টখিনি গুৰুত্ব আমি বিদ্যালয়ত যোৱাৰ পিছত মানে যিবিলাক চাই শিক্ষক শিক্ষয়িত্ৰী শিকায় সেইটো হ'ল আমাৰ দ্বিতীয় শিক্ষা কিন্তু আমাৰ প্ৰাথমিক শিক্ষা যিটো ঘৰ যিটো হয় আমাৰ, সিটো ঘৰ পৰাই আৰম্ভ বা পিতৃ-মাতৃয়ে সেই প্ৰাথমিক শিক্ষা আৰম্ভণি কৰি দিয়ে আৰু ধৰা পৰিয়ালৰ সদস্য সকলৰ আজি পাৰস্পৰিক ৰিক মৰম আৰু বিশ্বাস বৰ্তমানৰ মানে যথেষ্টখিনি প্ৰয়োজনীয় হয়। কাৰণ পাৰস্পৰিক মৰম আৰু বিশ্বাস থাকিলেহে পৰিয়ালত শান্তি হওক বা সুখ আহ এইবিলাক বাজি বজাই থাকে মানে আৰু সকলো সমস্যাৰ সমাধান সহজে লাভ কৰিব পাৰি। আজি ধৰা এ মোৰ যেতিয়া যৌথ পৰিয়াল আছে। সেই পৰিয়ালৰ মানুহখিনিয়ে এজনে আনজনক যদি হিংসা কৰে বা এজনে আনজনক দেখিব নোৱাৰে এজনে আন মনত ঘৃণা ভাৱ আছে বা কাৰোৰ লগত ভালৰ ভাল মানে বা তেওঁলোকৰ সম্বন্ধ নাই, তেনেহলে সেই পৰিয়ালটোনো একেলগে থাকি কিন্তু কিবা লাভ হ'ব সেই-সেই পৰিয়ালটো ধৰা বিপদৰ সময়তো এজনে আনজনক সহায় কৰিব নোৱাৰে বা এজনে আনজনক নাচায়। আজি যদি পৰিয়ালটো গোটেইখিনি, গোটেইখিনি মানুহ মিলি জুলি থাকে বা তেওঁলোকে তেওঁলোকৰ সম্বন্ধতটো বজাই ৰাখিব জানে ধ ভালদৰে তেওঁলোকে চলাই, চলাই যাব জানে তেওঁলোকৰ সম্বন্ধ বিলাক। আজি যদি যিমানে ডাঙৰ সমস্যা সম্যা নাহে কিয় সেই পৰিয়ালটোৰ লগতে মই আহ মানে সমস্যাবলাক সমাধান কৰি আগবাঢ়ি যাব পাৰিম। আৰু পৰিয়ালটো মোক সহায় কৰিবই কাৰণ পৰিয়ালৰ অ' মূল অৰ্থই সেইটো, বিপদৰ সময়ত এজনে আনজনক সহায় কৰাতটো।
হয়, তুমি একেবাৰে ঠিক কৈছা হয়, তুমি একেবাৰে ঠিকে কৈছা আছ আচলতে পৰিয়াল আমাৰ জীৱন আটাইতকৈ গুৰুত্বপূৰ্ণ এটা স্থল পৰিয়াল নহলে আমি একো কৰিব নোৱাৰো আৰু বিশেষকৈ চোৱা আমি যেতিয়া শিশু শিশু কালত যিটো থাকো শিশুৰ চৰিত্ৰ গঠনত এটা পৰিয়াল ভমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ পৰিয়ালেি শিশুক সত্য বাদিতা শৃংখলা দায়িত্ববোধ আৰু অন্নৰ প্ৰতি সন্মান কৰিব শিকায় যে আনক আমি কেনেকে সন্মান কৰিব লাগে। আমি সত্য কথা কব লাগে আৰু কি শৃংখলা শৃংখলা দায়বদ্ধতা আমি পালন কৰিব লাগে। গতিকে সেইখিনি আমাক এজন মানে পৰিয়ালৰ পৰা আমি শিকিব পাৰো নহয় জানো আৰু লগতে এই গুনবোৰে তেওঁলোকক এজন ভাল নাগৰিক হিচাপেও গঢ়ি তুললৈ দিয়াচোন আৰু শিশুক সকলৰ তাৰ মানে যিটো মানে ভেটি ভেটিতে পৰিয়ালৰ পৰা হয় গতিকে মই ভাবো শিশুৰ চৰিত্ৰৰ গঠনত পৰিয়ালৰ ভূমিকা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু শিশুৰ ক্ষেত্ৰত পৰিয়ালে কেনেকৈ সহায় কৰে বুলি আমি যদি নিজৰকে প্ৰশ্ন কৰো তেতিয়া আমি এইটো উত্তৰ পাম যে পিতৃ মাতৃ সন্তানক পঢ়া শুনাৰ বাবে যি উৎসাহ দিয়ে সঠিক পথ দেখুৱায় আৰু প্ৰয়োজনীয় সহায় সহযোগত যিখিনি আগবঢ়ায় সেইখিনি এটা সন্তানৰ কাৰণে শিশুৰ কাৰণে সেই পৰিয়ালটো তামানে বহুত সহায় কৰে, কাৰণ যেতিয়া এজন শিশু যেতিয়া সুচাৰুৰূপে ডাঙৰ দীঘল হব সেই সৰুৰ ওপৰত এটা ভাল ভেটি এটা পাব ভাল গড় এটা পাব এতিয়া তেওঁলোকে কি হব যে সেই শিশুটো ডাঙৰ হৈও আন সন্মান আলোক মৰম আদৰ কৰিব শিকিব নহলেতো নিশিকে দিয়াচোন নে কি কোৱা।
হয়-হয়, তুমি ঠিক কথাই কৈছা আজি শিশুজন সৰু থাকোতে বা শিশু হৈ থাকোতেই যদি আমি তেওঁক আচাৰ, ব্যৱহাৰ শিষ্টাচাৰ নি তেনেহলে তেওঁলোকে ভৱিষ্যতে যাই কিনে সমাজত দেখোন চলিব নোৱাৰিব বা সম যিবিলাক বয়সস্থ মানুহ আছে যিবিলাক সন্মান দিব লগা মানুহ আছে তেওঁলোকৰ মৰম সন্মান বা আদৰ সন্মান কৰিবই নাজানিব বা কেনে কেনেদৰে এজনে আনজন কথা পাতি লাগে কেনেকুৱা ভাতৃত্ব বহুত ভাৱ দেখুৱাব লাগে বা সমাজত মিলি চলিবৰ বাবে যিবিলাক গুণ থাকিব লাগ লাগে। সেই সেই গুণ বিলাক শিশুজনৰ বা পি পিছ পিছলৈকেতিয়া তেওঁ যেতিয়া এজন ডাঙৰ ন ৰি হব সেই গুণবোৰ তেওঁলোকৰ নাহিবয়ে সেইকাৰণে কোৱা হয় ন কথাতে যে যি মূলা বা তাৰ দুপাততে চিন সেইকাৰণে শিশু অৱস্থাৰ পৰা তেওঁলোকক চৰিত্ৰ গথনত যথেষ্ট খিনি মানে পৰিয়ালে সহায় কৰিব লাগে আৰু পৰিয়ালে মানসিকভাৱেও তেওঁলোকক আহ বিভিন্ন ধৰণৰ শক্তি দিয়ে যেনে দুখ কষ্ট হওক অসুস্থতা বা বিপদৰ সময়ত পৰিয়ালেই সাহস বা সান্তনা দিয়ে আৰু সমৰ্থন দিয়ে ইয়াৰ ফলত মানুহে কঠিন সময়ো সহজে অতিক্ৰম কৰিব পাৰে আজি যদি পৰিয়ালে আজি যদি নিজৰ পৰিয়ালটোৱে ধৰা তোমাৰ কিবা দুখ কষ্ট হৈছে বা তোমাৰ অ', পইচা ফালে দিয় কিবা যদি অসুবিধা হৈছে পৰিয় পৰিয়ালৰ কাম আহে ন সেইখিনি সময়ত বিভিন্ন ধৰণৰ তোমাৰ যিমানে ডাঙৰ যি সমস্য নাহে কিয় পৰিয়ালৰ লগত যদি তুমি মিলিুলি থাকা তেনেহ'লে পৰিয়ালে সেই সমস্যাাবলাক সমাধান কৰি দিব এক একেলগ হৈ কিনে আজি যদি তোমাৰ পৰিয়ালৰ লগতে মিল নাই বা গোটেই পৰিয়ালটো মোক যদি দেখিব নোৱাৰে বা মোৰ মোৰ লগত পৰিয়ালটোৰ মিল নাই তেনেহলে সেই সমস্যাৰ সমাধান কেতিয়াও অকলে কৰিব নোৱাৰো
হয়, তুমি হয় তুমি একেবাৰে ঠিক কৈছা আচলতে পৰিয়ালে যদি আমাক মানসিক ভাৱে হওক বা শাৰীৰিক বা আৰ্থিক যেনেকে হলেও যদি পৰিয়ালে আমাক কেতিয়াও লগ নিদিয়ে যদি আমাৰ লগত থিয় হৈ নাথাকে আমি কেতিয়াও এটা কামত আগবাঢ়িবই নোৱাৰিম আমাৰ সাহসে নহ'ব শ গতিকে মোৰ মতে পৰিয়ালে আমাৰ এটা পৰি পৰিয়ালে বা এটা পৰিয়ালৰ যিখিনি সদস্য তেওঁলোকে আমাক যিখিনি মানসিক ভাৱে সহায় কৰে। সেইখিনি আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু সেইখিনি আমাৰ কাৰণে আচল শক্তি এতিয়া জানা বৃদ্ধ লোকসকল সকলৰ যত্ন লত পৰিয়ালৰ ভূমিকা কি হব পাৰে বিদ্যালয়সকলৰ যত্ন আমি লব কিয় লাগে। পৰিয়ালতো আমাৰ মা- দেউা আমাৰ ককা আইতা সকলো থাকে আৰু পৰিয়ালৰ সদস্য সকলে সদায় বৃদ্ধসকলক সন্মান কৰিব লাগে নিয়মীয়াকৈ যত্ন লব লাগে আৰু তেওঁলোকৰ প্ৰয়োজনত পূৰণ কৰিব লাগে এইটো আমাৰ হৈছে নৈতিক দায়িত্ব এটা তেতিয়া যেতিয়া আমি যদি আমি আজি আমাৰ বৃদ্ধ জনক বা আমাৰ জ্যেষ্ঠজনক আমি সন্মান নকৰোঁ আমাৰ জানো আমাৰ আ আমাৰ সৰু সকলে আমাৰ সন্তানে বা আমাৰ আজ ন ন যিয়ে হওক আমাৰ ভৱিষ্যত বৰ্গই জানো আমাক সহায় কৰিব তেনেকুৱা সন্মান কৰিব তেওঁলোকে আমাক সেইখনে আমাক সন্মান নকৰিব যদি আজি আমি ব সকলক নাচাওঁ আমাক তেওঁলোকে আমাৰ বৃদ্ধাৱস্থাত নাচাব গতিকে আমি এটা পৰিয়ালত যদি আছো আি আমি সৰুৰ পৰা ডাঙৰলৈকে আমি সেই সন্মানতটো মানে বজাই ৰাখিব লাগে মোৰ মতে আৰু চাবা আজিকালিৰ যি ব্যস্ত জীৱন বহুত আচলতে পৰিলাৰতে সময় কটাবই ন নোৱাৰে তাৰ সময়ে নাপায় কিন্তু তাৰ ফলত কি হয় জানে ইয়াৰ ফলত তাৰ মানে পৰিয়ালৰ সদস্াজৰ দূৰত্বতটো বাঢ়ি যায় কাৰ তেওঁলোকে লগ নাপায় সময় কটাব নোৱাৰে কোনে খাৰ প্ৰতি কি ভাবে গম নাপাই যদি আজি আজি যদি মই এইটো ভাবো যে মোক চাগে বেয়াই পাইছে নেকি নে এই দহ দিন বা বাৰ দিন যদি ম কথাই নাপাতো বা পাঁচ দিন যদি কথাই নাপাতো আৰু সেইটোোৱ ভিছে চাগে মোক তেখেততে তাই চাগে বেয়াই পাই আছে মোক মোক চাগে মোৰ ভাইটি চাগে বেয়াই পাই আছে গতিকে সম্পৰ্ক দুৰ্বল হয় আৰু বহুত সম সময়ত মানসিক অশান্তি সৃষ্টি যি হয় এই দূৰত্বটোৰ কাৰণে গতিকে আমাৰ জীৱন যিমানেই ব্যস্ত নখও কিয় হয় হয়
আজি আমি আমাৰ দৈনন্দিন জীৱনত যিমানেই ব্যস্ত নহওক কিয় আ যে আমি দৈনন্দিনীৱন যিমাননে ব ব্যস্ত নহওকিয় পৰিয়ালৰ সৈতে দহ মিনিট বা আধা ঘণ্টা হলেও আমি সময় উলিয়াব পাৰিব লাগিব বা পৰিয়ালৰ সৈতে এ এহাঁ হলেও ভাত যদি আমি একেলগে খাওঁ তেতিয়া মানে আমাৰ পৰিয়ালৰ আহ লোকসকলৰ মাজত থ যিবিলাক সম্পৰ্ক সবিলাক দুৰ্বল নহয় বা এজনৰ মনত আনজনৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ মানে জাগ্ৰত নহয় সৰু স সদস্যসকলৰ মাজত ধৰা দূৰত্ব বৃদ্ধি নাপায় আমি যদি স পৰিয়ালটোক সময় নিদিওঁ তেনেহলে আহ ত কমাত বুলো বন্ধ হৈ যাব বা আমাৰ সম্পৰ্ক বিলাকো দুৰ্বল হৈ যাব দিয়াচোন আৰু তাৰ ফলত গোটেই পৰিয়ালটোৰ মাজতে বা গোটেই ঘৰখনৰ মাজতে অশান্তিৰ সৃষ্টি হয় বা মানসিক হয় মানসিক বিভিন্ন ধৰণৰ মানসিক চাবঢি গোটেই পৰিয়ালটোৰ মাজতে এজন দুজনৰ বুলিয়ে নহয় সেইকাৰণে মই ভাবো যে যিমানে বস্ত ত আি নাথো কিয় আমি বাহিৰত যদিেশতো থাকো তেনেহলে ভিডিঅ' কলত হলেও আম লগত মানে পৰিয়ালৰ সদসয়সকলৰ লগত এাৰ হলেও বা দিনটোত দহ মিনিট বা পোন্ধৰ মিট হ'লেও আমি সময় কথা পাতিব লাগে আৰু ধৰা যৌথ পৰিয়াল আৰু সৰু পৰিয়ালৰ মাজত যথেষ্টখিনি আমাৰ পাৰ্থক্য় আছে যৌথ পৰিয়ত সকলোৱে মিলি জুলি থাকে বা ভাগ বতৰা আদি সকলোবিলাক এজনে আনজনৰ লগত আজনে এজনে আনজন খুলি কয় মনৰ কথা কয় বা। যৌথ পৰিয়াল হলে মানুহো বেছি হয় যাৰ ফলত তেওঁলোকে দায়িত্বসমূহো ভাগ কৰি লয় আৰু যদি সৰু পৰিয়ত সদস্য় কম হোৱাৰ বাবে তেওঁলোকৰ দায়িত্বও কম মানুহৰ ওপৰতে পৰে দিয়েচোন আজি ধৰা আমি য যদি আহ কিবা এটা সমস্া হৈছে তেনেহলে যৌথ যৌথ পৰ সেই সমস্যাাবলাক সমাধান কৰিবলৈ যিবিলাক দায়িত্ব ল ল'বলগীয়া হয় তেনেহ'লে যৌথ পলত যিবাকাঙৰ মানুহ থাকে বা বিভিন্ন ধৰণৰ পৰিয়ালটো ডাঙৰ হোৱাৰ ফলত এ সেই দায়িত্ব বিলাকো ভগাই লোৱা হয় কিনে ধৰা এটা সৰু পৰিাল পৰিয় এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে তেনেহলে সৰু পৰিয়ালত ধৰা মানুহ তিনিজনে সেই তিনি মানুহে এ সকলোখিনি দায়িত্ব ল'ব লগা হৈ যায় তাৰ ফলত সেই সমস্যাটো সমাধান কৰিবলৈ তেওঁলোকৰ মানে যথেষ্ট ি সময় লাগি যায় বা তেওঁলোকে এ হয়তো মনত এনেকুৱা ভাব আহিব পাৰে আমি তিনিজন মানুহে এই সমস্াাতটো কিন্তু সন্মুখীন কৰিম মানে সেই সমস্াটোৰ আগত তেওঁলোকে হাৰ মানি যাব লগা হয় কিন্তু যৌথ প্যত তেনেধৰণৰ কথা নাথাকে আমি সকলোৱে মিলি ধুলি এ মিলিজুলি ধৰা আহ সমস্ি সন্মুখীন হ'ব পাৰো বা সমস্য়াাটো সমাধান কৰোতে আমাৰ আহ বেছিভাগ বেছি দিন সময় নালাগে কাৰণ যথবে আমাৰ মিলা মিলি আমি যদি মিলি চলো একোটাই আমাৰ এক পৰম শক্তি বুলি কথা এষাৰ আছে ন পৰিয়ালৰ মাজত যদি মিলা প্ৰ্ৰীতি আছে তেনেহলে যিিকোনো সমস্য়াই আমাৰ সন্মুখীন সন্মুখত নাহওক কিয় আমি সেই বাধাবোৰ আগুৱাই বাধাবোৰ নেওচি আমি আগুৱাই যাব পাৰিম
হয় হয় তুমি আচলতে একেবাৰে ঠিক কৈছো আচলতে পৰিয়ালৰ সৈতে একেলগে সময় কটোৱাটো আমাৰ কাৰণে বহুত। প্ৰয়োজন আৰু অ 'ডাঙৰ পৰিয়াল আৰু সৰু পৰিয়াল যদি ডাঙৰ পৰিয়াল হয় যৌথ পৰিয়াল হয় তেতিয়া আমি মানে কি হয়। যে আমাৰ দায়িত্ববোধ আমাৰ দায়িত্ব আমাৰ দায়িত্ব কৰ্তব্য গোটেইখিনি তাৰ আমি ভাগ ভাগ হয় আমি। একেলগে বহুত খিনি মানুহে মিলি কিনে সমাধান কৰিব পাৰো কিন্তু সৰু পৰিয়ালত এইটো সমস্যা হয় বহুত সময় লাগে কাৰণ যদি হয় সমস্যা টো ডাঙৰ হয় আমি তিনজন চাৰিজন মানুহে কিমান টাইম লাগিব সেইটো মানে সমস্য়াটো সমাধান কৰিবৰ লগত তেতিয়া টাইম সময় লাগে নিশ্চয়। আৰু মোৰ মতে কি জানে পাৰ লগত যদি একেলগে আমি সময় কটাও একেলগে আহাৰ চাও কথা কথা পাতো উৎসৱ পালন কৰো তেতিয়া আমাৰ মানে পৰিয়াল আমাৰ মাজৰ সম্পৰ্ক। মজবুত হয় লগতে আমাৰ মানসিক শান্তিটোও মানে বহুত অতুত হৈ থাকে নহয় জানো
হয় হয় তুমি ঠিক কথাই কৈছা বাৰু আজি তোমাৰ পৰা যথেষ্ট খিনি মই কথাও জানিব পাৰিলো বা যথেষ্টখিনি অভিজ্ঞতা হ'ল দেই মোৰ। এই বিষয়টোৰ ওপৰত
মোৰো আজি গোটেই ভাল লাগিল ঠিক আছে দিয়া হয় হয় ঠিক আছে। বাৰু দিয়া সামৰিছো দিয়া ধন্যবাদ।